অ', শুনিছা অ', অ', পাইছো পাইছো উম পাইছো পাইছো কোৱা কি খবৰ ভাল ভাল ভাল
আমি একেটা সময়তে কৈ আছো ন তুমি ভাত পানী খালা
খালো খালো তুমি খালা
খালো তুমি ভাত আজি নিজে বনালা নেকি
উম নিজে বনালো আজি আজি -আজি মাছ আৰু জি কা মাছেদি জিকা বনালো আৰু দালি
হম
কেৰেলা ভাজি চ অকল আইতাইহে খাইছে আমি খোৱা নাই আজি বি বৃহস্পতি দিনাই আমি অলপ নিৰামিষ খাওঁ বৃহস্পতিবাৰ আৰু মঙল মঙ্গলবাৰে
হয়
ত' সেয়া- সেয়া মানে আইতাই খালে মাছ জিকাই দি বাকী মা আৰু মই মা আৰু মই সেয়ে খালো নিৰামিষ খালো দালি ভাত কেৰেলা ভাজি আৰু -আৰু চাটনি
অ- অ মানে মাছটো মানে আইতাৰ কাৰণে বনালা
উম- উম আইতাৰ কাৰণে বনালো আৰু এজন আলহী আইতাও নিৰা নিৰামিষে খালে হয় কিন্তু আৰু এজন আলহী আহিলে ত' তেওঁৰ কাৰণেও আৰু তাহত দুটাৰ কাৰণে
অ আলহী মানে তোমাৰ ঘৰুৱাই
অ -অ ঘৰুৱাই চিনাকি মাৰ খবৰ লব আহিছিলে
অ মায়ে এতিয়া ভাল পাইছে ন অলপ
উম অলপ ভাল পাইছে এতিয়া এ এমাহটো হ'বই অলমষ্ট এমাহ পিছত আৰু ডক্তৰৰ চেকআপ আছে সেই চেকআপত গৈ কি বা কয় এতিয়া ডক্টৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু যদি অলপ সময় লাগে তেতিয়াহলে আৰু ঔষধ সমূহ দিব
উম হম আৰু মানে খোজ চোজ কঢ়িব পাৰিছে নে -নে অকমান অ দিগদাৰ হৈছে
দিগ দিগদাৰ হৈছে এখন ৱাকাৰ আছে সেইখন লৈ কিনে অলপ চলপকে কাৰে আৰু খোজ সেনেকে আৰু নোৱাৰে ভৰিখন পাতিব পাৰা হোৱা নাই ভালকে
উম সেইটোতো হয় এইটোতো অলপ দেৰি
দেৰি লাগিব এতিয়া মানে খোলাৰ পিছতো বেণ্ডেজ টো প্লাষ্টাৰটো খোলাৰ পিছতো ফিজ থেৰাপি ডক্তৰে সেই কৰিছে আৰু ৰেক'মেণ্ড কৰিছে এতিয়া আৰু চেষ্ট সেইবোৰ ল'ব লাগিব
উম অলপমান মাচাছ কৰিহে অলপমান ভৰিটো অকণমান খোজ কঢ়িব পৰা হ'ব আৰু ভালদৰে হয় নাই আগৰ দৰে অ
তুমি কি খালা
মই আজি ভাত বনাইছিলে দালি বনাইছিলে মাহৰ দালি তাৰপিছত পকৰি বনাইছিলে আৰু অমলেট তিনিটা তুমি অমলেট খোৱা নে নোখোৱা
খাওঁ- খাওঁ অমলেটে বেছিকে খাওঁ। হয় আৰু আৰু বইল- বইল কণী বইল যদি খাওঁ তেতিয়াহ'লে ভিতৰৰ সেই- সেইটো নাখাওঁ আৰু কুহুমটো নাখাও।
কুহুমটো কেলে নোখোৱা
সেইটো ডক্তৰ ইমান এটা মোক প্ৰেফাৰ নকৰে খোৱাটো
অ' ডাক্তৰে মানা কৰিছে
উম উম ডাক্তৰে মানা কৰিছে ত' বাহিৰ খিনি খাব দিছে আৰু
অ অকল বাহিৰ খিনি খাব দিছে
উমম এতিয়া অমলেট বনালেতো গোটেই খিনি খোৱা যায়ে আৰু
উম সেইটোতো উপায় নাই আৰু
অ সে
উম আৰু আচল সোৱাদটোতো কুহুমটোতহে থাকে হয় নাই
নাই নাই মই বেয়া পাও সেইটো খাই মই অ বইল কনীৰ মই কুহুমটোৱে চবতকে বেয়া পাওঁ।
অ অলপমান মানে বালি বালি টাইপ
উম উম তেতিয়া মানে মানে ফুল্লি বইল হৈ যায় ন তেতিয়া অলপ বালি বালি হয় তেতিয়া ভাল লাগে হাফ বইল হৈ থাকিলে আধা বইল হলে। তেতিয়া ভাল লাগে এক মানে একদম কেঁচাও নহয় আধা বইল হলে
উম হুম উম অ অলপ জুলি অ জুলীয়া নিচিনা নিচনা হৈ যায় যে কুহুমটো
উম হম
মোৰতো কণী বহুত ভাল পাওঁ খাই মইতো এবাৰতে তিনিটা চাৰিটা মাৰি দিওঁ
প্ৰটিন
হয় আগতে জিমত যাওঁতে মই বহুত খাইছিলো কণী
উম
হোষ্টেলত যাওঁতেতো হোষ্টেলত থাকিলেতো সেইয়াই খোৱা যায় আৰু ন মানে ভাতৰ লগত কণী নহ'লেতো ভাতকেইটা নাযায় আমাক যিহে খানা দিয়ে।
অ এইেইটো মানে আৰু ইনেণ্ট ইনষ্টেন্ট বনোৱা আৰু
উম আৰু হোষ্টেলতনো অকল বইলে কৰি খাবলগীয়া হয় আৰু অমলেট বনাই আৰু ক'ত খাবা
নোৱাৰি নেকি তাত তোমালোকৰ চেলফ কুকিং সেই প্ৰভিজনটো নাই নেকি
ন নাই আমাৰ সেইবোৰ বস্তু নাই আম উন্দাক যদি তুমি আনা ইন্দাকচন, কুকাৰ অথবা সেনেকুৱা কিবা কিবি আহ বনাবলগীয়া থাকে ন যন্ত্ৰ
উম হম
তোমাৰ চিকিউৰিটি গাৰ্ডে লৈ গুচি যায় আৰু তোমাক ঘূৰাইযো নিদিয়ে সেইখিনি
অৱশ্যয়
ত' সেনেকে তোমাৰ পইচাও গ'ল বস্তুটোও গ'ল সেইটোৱেই বনাই কিছুমানে মনে মনে বনাই খায়।
অ
কিন্তু মোৰ মানে ৰুমটো একেবাৰে তলৰ ফ্ল'ৰটোত ত' একেবাৰে চিকিউৰিটি গাৰ্ডৰ ওচৰতে লাগি আছে মানে ত' মোৰ ৰুমত সিমান বনাব মেলিব নোৱাৰি।
আচ্ছা
উ
সেইকাৰণে দিগদাৰ হয় বাৰু ঘৰতে খোৱা খাই মেলি যোৱাৰ অমলেট
তুমি এনে কৈ আছা এজিফ মোক ঘৰত অমলেট খাবই আৰু
ঘৰতনো খাব বলে অহা যায় বাৰু দেই সেইটো সঁচা কথা
তাকেটো মোৰো লগ কেইটাই কৰি থাকে ন তাহাতে তাহাতো হোষ্টেলত থাকে ন মোৰ বহুত লগ কেইটা ত' তাহাতে মানে কয় আৰু যে খাব আৰু কাপোৰ ধুবাই আহিছো ইঈদাৰ খ মানে খাই যাব নহলে আৰু কাপোৰ চাপোৰ গোতে ধুই মেলি যাব আৰু সিহতে
সেইটোৱে হোষ্টেলত থকাতটো বিৰাট কষ্ট গম পাইছানে।
সেইটো হয় বাৰু কিন্তু ঘৰত থাকিও আমনি লাগি যায় আৰু সৰুৰ পৰাই ঘৰতে থকা যায় তাৰ পিছত থাকি থাকি মানে মাইণ্ড মনটো বহুত হেৰি হৈ যায় এটা জেগাতে থাকি যায় তুমি আকৌ ফলনি বা চেইঞ্জেছ নপোৱা
হম হম কিন্তু যিমানখিনি মই মহ বিদ্যালয় বিশ্ববিদ্যালয় দেখিছোঁ
উম
ভাল কেইখনত কোৱা নাই হা আমাৰো বাৰু ঠিকেই আছে পৰিৱেশ তো কিন্তু বহুততে মানে মানে পৰিৱেশটোক বিৰাট বেয়া মানে হোষ্টেলৰ গম পাইছা ছোৱালী হক সকলৰ কথাটো মই বৰকৈ নজানো ল'ৰাসকলৰ পৰিৱেশটো সিমান এটা ভাল নহয় মানে মই ৰেকমেণ্ড নকৰো মানে তাতে একো শান্তিৰ এটা মানে পৰিৱেশ নাই তোমাৰ ৰুমত এনি টাইম চব সোবিশ ঘণ্টাই যদি মানুহে আহি থাকে এটা মানু্হ গল আকৌ এটা এটা মানুহ আহিল আকৌ কোনোবাই কাবাৰ লগত আড্ডা পিতিল তোমাৰ বিচনাতে বহিল তোমাৰ বিচনা ত তাতে আওজি কেনে নিজৰ বিচনা নিচিনাকে তোমাৰ বস্তু চস্তু কিবা লাৰিল তোমাৰ কেনেকুৱা লাগিব
উম হম এই প্ৰাইভেচিটো নোহোৱা হৈ যায়
সেইটোৱে প্ৰাইভেচি বোলা বস্তুতটো নাই মই সেইটো বস্তুৱে অলপমান অসুবিধা পাওঁ।
আহ
মানে হোষ্টেলত
এতিয়া দুটা বা চিংগল হলে বেলেগ ন তেতিয়া অলপ কম প্ৰব্লেমটো কম হয় কিন্তু বেছি থাকিলে তুমি কেইটা ৰুম শ্বেয়াৰ কৰা কেইটাৰ লগত শ্বেয়াৰ কৰা
সেনেকা হ'লেও দিগদাৰ কাৰণ তোমাৰ মোৰতো দুটা ৰুমমেট মানে মই আৰু আৰু মোৰ ৰুমমেটজন থাকোঁ এটা ৰুমত সেইটো মানে হোষ্টেলৰ পৰিৱেশটো মানে কেনেকুৱা চবে চবকে চিনি পায় ন এতিয়া মানে এটা জইণ্ট ফেমিলি নিচিনা হৈ যায় মানে চবে চবৰ ৰুমত গৈ আছে চবৰে দৰ্জা খোলা আছে কোনোবাই কাৰোবাৰ ৰুমত পৰি আছে সেনেকুৱা ধৰণৰ হৈ যায় মানে ল'ৰাবোৰৰ
উম হম
ৰাতিও কোনোবাই কাৰোবাৰ বেলেগৰ বিচনাত শুৱে মোৰ বিচনাত কোনোবা বেলেগ শুয়ে সেনেকুৱা ধৰনৰ
আচ্ছা তেতিয়া দিগদাৰী লাগে বাৰু এনি টাইম আৰু সেনেকে থাকিলে অশান্তি লাগি যায়
অশান্তি লাগি যায়
কিন্তু ঘৰত থকাটো ঘৰত থকাটো বিৰাট কষ্ট কাম দিয়া সৰুৰ পৰা সেইটোৱে পৰিৱেশ পাই পাই মানে এটা টাইমত তুমি অলপমান ওলাই যাব পাৰিলে ভাল লাগে আৰু বেলেগ পৰিৱেশ এটা এতিয়া হোষ্টেলত থাকিলে যেনেকে সদায় কিবা এটা ইভেন্ট হওক বা কিবা এটা হওক
উম হম
তাকে ন এতিয়া মোৰ যেনেকে কলেজ বহুত দূৰত ত' মই বেছিভাগ ইভেন্টত পাৰ্ট লবই ঘৰত থকা পি জি হওক বা হোষ্টেলত থকাবোৰে সিহঁতে পাৰ্ট লব পাৰে মোৰ মানে জেগাটো বহুত দূৰ হৈ কলেজৰ পৰা ঘৰ যোৱা কত দিগদাৰ। ত' হোষ্টেল লাইফটো ভালেই বাৰু। এটা চাইড ভালে কিন্তু ত' সেয়াই আৰু তুমি কোৱাৰ নিচিনা
সেইটোৱে। তুমি মানে বহুতখিনি অংশ মানে ইভেন্টছত অংশগ্ৰহণ কৰিব নোৱাৰা সেইটোৰ বাবে ন
অ অহ।
উম
বহুতখিনি মিচ কৰি দিওঁ আৰু মানে তাতে এইবোৰ প্ৰেক্টিচ ফেনল মই অংশ মানে তাত অংশগ্ৰহণ কৰিব নোৱাৰো আৰু
অ তোমাৰ চাগে অংশগ্ৰহণ কৰিব বহুত ইচ্ছা যায়
উম সেইটো নোৱাৰো হেল্ল'
অ হেল্ল' শুনি আছা।
অ আছো, আছো।
উম তোমাৰ চাগে সংশ গ্ৰহণ কৰিব বহুত ইচ্ছা যায় কিন্তু
যাই যায় সে জেগো বহুত জেগাটোৰ কাৰণে বহুত প্ৰব্লেম হৈ যায় আৰু অহা যোৱা মিলি মোৰ দুঘন্টামান লাগে আৰু কলেজত।
উ অ তুমি এনে কলেজলে কেনেকে অহা যোৱা কৰা।
মই বাছত যাামছত য়ৰ্ক
চিটিবাছতে যোৱা।
ন আহ তেওঁ হে হেল্ল',
অ আহো, অ অ অলপমান ম তোমাৰ যে মাজে অকন ভাঙি যায়, বাৰু কোৱাচোন তুমি আহোতে কি কৰা?
আহোতে যদি মানে প্ৰেক্টিকেল থাকিলে কেতিয়াবা ৰাতি হৈ যায় ন। পাঁচটা ছটা বাজে তেতিয়া আৰু এপৰ ৰেপিডত আহো।
হম
কাৰণ বাছত আহিলে বহুত ৰখি ৰখি আহে ন বাছ কেইখন, ত বহুত দিগদাৰি হয়।
তুমি এনে হা
কোৱা কোৱা।
তুমি প্ৰেক্টিকেল নাথাকিলে ঘৰ কেইটা বজাত আহি পোৱা।
তেতিয়া জল্দি আহি পাও দুটা তিনটাত মই ঘৰ আহি পাই কাৰণ মোৰ লাষ্ট ক্লাছ এটাতে থাকে।
উম ৰাতিপুৱা চাগে জলদিও যাব লাগে।
অ ৰাতিপুৱা জল্দি যাব লাগে দে মই সাতটাতে বাছত উঠো। ৰাতিপুৱা।
ৰাতিপুৱা সাতটাতে বাছত উঠা।
আহ কাৰণ আমাৰ চাৰে আঠাৰ পৰা ক্লাছে থাকে।
চাৰে আঠটাৰ পৰা ক্লাছ থাকে।
উ সদায় নাথাকে কিন্তু মানে সোমবাৰ আৰু মঙলবাৰে থাকে সেই দুদিন। আৰু কেমেষ্টষ্ট্ৰি ক্লাছ থাকে।
তোমাৰ যদি চাৰে নটা বজাৰ পৰা ক্লাছ হ'ল তেতিয়া
তেতিয়া তেতিয়া এঘন্টা আগত যাওঁ আৰু আঠটা চাৰে আঠঠাত বাছত উঠোঁ
অ তুমি সদায় সদায় বহুত জল্দি উঠিব লগীয়া হয়।
অ হয় হয় বহুত মানে কত জাম মানে জাম বহুত পাই ন ইয়াত
উম হম
মিলাই মেলি কিনে আৰু এক ঘন্টা আগত যা